হেল্ল' এনে অলপমান ফুৰি আছো ৰবা বাহিৰত গৈ পিনে উম
পানী খালা?
চাহপানী বৰ্তমানতো খোৱা নাই খামেই এতিয়া
হয় নেকি অ ক'ত যাবা?
এ ঘৰত মই এনেই খোজ কাঢ়ি আছো এতিয়া ইভিনিং ৱক কৰি আছো
উ ইভিনিং ৱৰ্ক কৰি আছা আৰু কি কি কৰা ৱৰ্ক কৰা এক্সাৰচাইজ এক্সাৰচাইজ
এক্সাৰচাইজ ধৰি লক আপোনাৰ য়গা নকৰো য়গা কৰিছিলো মাজতে য়গা কৰিছিলে এ ৰাত ৰাতিপুৱা ৰাতিপুৱা আৰু টাইম নাপাও ৰাতিপুৱা ৰাতিপুৱা আকৌ দৌৰিব যাব লগা হ'ল ন দৌৰিব যাব লগা হল তাৰ পিছত আপোনাৰ হেৰিত যাব লগা হয় অঁ দৌৰিব যাওঁ
কিমান কিলোমিটাৰ দৌৰা?
মই ধৰি লওক আপোনাৰ ইয়াপৰা এক, দুই, তিনি, চাৰি, পাঁচ পাঁচ, ছয় ছয় কিলোমিটাৰ ছয় ছয় কিলোমিটাৰ ছয় কিলোমিটাৰ কিয় কা তিনি কিলোমিটাৰ এফেলাই আৰু তিনি কিলো এইফেনে অ ছয় কিলোমিটাৰ
ছয় কিলোমিটাৰ ডেইলি দৌৰা নে?
অ ডেইলি ডেইলি টো ডেইলি অ এতিয়ালৈকে সেই কি কয় দুই সপ্তাহ দুই সপ্তাহ দুই সপ্তাহ, তিনি সপ্তাহ হ'ল আৰু অলপ ফিটনেছ বঢ়াই আছ ছোঁ মানে বহুত মানে ঘৰত থাকি থাকি মানে আলচিয়া লাগি গৈছে আৰু আৰু প্লাছ এনেকা বহি থাক কিলে আৰু নহ'ব ন কিয় শৰীৰ শৰীৰটোক মেইনটেইন কৰি ৰাখিব লাগিব যিহেতু যিহেতু শৰীৰত আছো যিহেতু এইটো শৰীৰটো মেইনটেইন কৰিবই লাগিব নহলে আৰু পিছত যে বহুত দিগদাৰ হব ন পিছত যে কিবা কিবি বেমাৰ হৈ থাকব সেইবিলাক বেমাৰৰ খৰচা যাব বহুত সেইবিলাক ব আপুনি যোনটো বস্তুটোটো এতিয়া যেনেকে আপুনি গাড়ী চলালে চাপজ এটা গাড়ীখন চলালে গাড়ীখন আপুনি কিনিলে আপুনি পুৰা চলালে চলাবলে হৈ গ'ল তাৰ পিছত কেইটামান দিনৰ কাৰনে ভাবিলে আপুনি ক'বাত দূৰত গুচি গ'লে হা কিবা কামত
হয় হয়
আপুনি যোৱাৰ পিছত ধৰি লওক আপুনি গাড়ীখন পেলাই থৈ গল আপোনাৰ গাড়ীখন পৰি থাকিলে কোনো নচলালে আপুনি ধৰি লওক তাৰ পৰা আহিলে এক বছৰ পিছত এবছৰ পিছত আহিলে আপোনাৰ সেইটো গাড়ীখন চলি থাকব নেকি?
এইটোতো নচলে হয় তোমাৰ অলপ প্ৰব্লেম দিব আৰু তুমি দাউৰি থাকিলে মানে তোমাৰ গাৰ কাৰণে ত' সেইটোৱে আৰু তুমি এনে নিজৰ গাৰ ফিটনেছৰ কাৰণে মানে এক্সাৰচাইজ কৰা ন'হলে পোচ আপ মাৰাবা ডেইলি পোচ আপ মাৰা তুমি নহলে পোলাপ মাৰা তাৰপিছত আহ যে সেইটো মাৰা হিপছ মাৰা বহুত ধৰণৰ এক্সাৰচাইজ আছে যিহেতু তোমাৰ কাৰণে বডিৰ কাৰণে শৰীৰৰ কাৰণে ভাল মইতো ডেইলি মই পোচ আপ মাৰো ত্ৰিশটা ত্ৰিশটা মাৰো মেক্সিমাম ত্ৰিশ টা মাৰো অ দহ তাৰিখে মাৰো মানে লিমিটকে মাৰিব লাগে ন পোচআপ
মোইটো মোৰটো ধৰি লওক পূৰ্নটা মোৰ এনেকা নহয় মোৰ হয় নেকি মোৰ এনেকা নহয় মোৰ ধৰি লওক আজি আজি মোৰ ধৰিলক মোৰ মোৰ পোছআপ মাৰিলোঁ মই মই পোচ আপ মাৰিলো বিছটা। বিশটা বা বাইশটা আজি বাইশটা গৈছে, মানে সদায় সদায় মানে যিমান মাৰি আছো ন' সদায় সদায় মই বঢ়াই দি আছো এটা এটা বঢ়াই যাই আছো, এটা বা দুটা বঢ়াই আছো।
মই ত্ৰিশটাকে মাৰো ডেইলি ত্ৰিশটা মাৰো, মানে লিমিটত হিচাপত মাৰো যিহেতু পিছতো মই ত্ৰিশটা বিন্দাচ মাৰিব পাৰিম দ' বঢ়াবও পাৰিম, কি তেতিয়ালৈকে মোৰতো সেইটো বাঢ়ি যাব ন'।
উমহুম
আহ সেইটো মাচলচ বোৰো টাইট হৈ যাব, মই পাৰো মই একে একেবাৰে আহ' একেবাৰে যদি মই ভাবো ভাবো এশটা মাৰো বুলি মই পাৰো কিন্তু নামাৰো, কি সেইটো মোক নালাগে মই লিমিটটো লাগে ন'। লিমিটটো লাগিলে অ' লিমিটটো থাকিলে মানে তুমি বঢ়াব পাৰিবা। সেইটো নালাগে মোক বৰ মই লিমিটটো মানি চলোঁ লিমিট লাগে আৰু পুলাপটো আঠটা মাৰো আঠটা মই বেছি মাৰিব পাৰিম, কিন্তু মই আঠটাই মাৰো। এইটোৱে কথা, দুবাৰ- দুবাৰ মাৰো পুলোপ। আৰু তুমি কি কি মাৰিকে বেছিকে ভাল পোৱা?
মই মই বেছিভাগ পোছ- পোছ পাৰো কি মই পোচাপতো এনেকা টাইপত পাৰো আপুনি নকব আৰু ঘৰতো মাৰি যাওঁয়ে, তাৰিপিছটো মই যিটো মৰ্ণং মৰ্ণং ৱক কৰি আহি মৰ্ণং ৱক কৰাৰিছত, আকৌ এাৰ প্ৰোছ মাৰিম তেতিয়া মানে কি হয় মানে বস্তুটো যেতিয়া মানে হাতটো চলি থাকিব। ৰাতিপুৱ উঠি কিনে মে পটক কৰি পুচাব মাৰিবা নোৱাৰিদিয়ে, পটক কৰি মানে প্ৰথম আগতে মই এটা এক্সাৰচাইজ কৰো সেইটো হ'ল প্লাছ মোৰ ভৰি এক্সাৰচাইজ, ভৰি এক্সাৰচাইজ মানে ভৰি অলপ ওৱালত ৰাখি কেনে অলপ ষ্ট্ৰেচিং কৰো, ষ্ট্ৰেচিং কৰাৰ পিছত মানে
ইষ্টেজ ইষ্ট্রেচি কৰিব লাগে। মাইন কথা
উম', কিয় কাৰণে বস্তুবোৰ খুলিব লাগিব ন'। এতিয়া ডাইৰেক্ট পোচাপ মাৰিলে টো নহব না ডাইৰেক্ট হাত দুটা খুলিব লাগিব না। হাতগিলা আঙুলি বিলাগ খুলনা পিছত
মই অ', মই ইভিনং ওৱকট যাওঁ, তোমাৰ তুমি ইভিনিং ওৱক কৰিব পাৰিবা নেকি? মইতি ইভিনিং অ' মই ইভিনিং ওৱাৰকত নাটি ফিল্ডতে যাওঁ, ফিল্ডত মই ইভিনং ওৱক কৰো মই মৰ্ণং মানে মানে মই সময় নেপাওঁ, মৰ্নিং ইমান ভাল নেলাগে মৰ্নিং অলপ কাম থাকে নহয় মানে আৰু সেইকাৰণে উঠিকে যাব ভাল নালাগে, আৰু মই ইভিনিং ওৱকটো কৰিগৈ ভাল লাগে।
ইভিনিং ওৱাক কৰি ভাল লাগে, ইভিনিং ওৱাক টো যে মই কৰো মই মণং মৰ্ণং মৰ্ণিঙতে কৰো আৰু মৰ্ণিং ওৱাক টো কৰো। আৰু ইভিনিং টাইমত জাষ্ট এনে অলপ খোজকাঢ়ি আছো জাষ্ট।
ইভিনিংটো চিফ কৰি দিয়া ইভিনিং কৰো সাতটাৰ পৰা আঠটালৈকে।
তেনেকুৱা হ'লে মোৰো নহ'ব নহয় নিমিলিব আজি মই ফ্ৰী আছো, কালি বাই চান্স এইটো টাইমত মই ফ্ৰী নাথাকো ন'। এইটো টাইমত কিবা কাম আহি গ'ল কামত যাব লগা হ'ল, এতিয়া মানে এনেকা টাইমত এক্টিভাকিব লাগে সেইটো টাইম এক্টিভ থাকিব, ৰাতিপুৱা টাইম কোনো টেনচন নাই নাহ।
ইভিনংক ওৱক ত' মানে যাম যাম কি ভাবি আছোঁ, মই মানে মৰ্নিংটো টাইম নাপাওঁ মৰ্নিংত আৰু মোক ভাল এলাহ লাগে অলপ ফূৰ্তিকে যাবৰ কাৰণে, সেইকাৰণে মই পুচাপ-চুচাপ মাৰো আৰু। ইভিনিংটো আৰু ৰাতি শুতে দেৰি হৈ যায় ন মৰ্ণিংটো টোতে অলপ দেৰি হৈ যায় ৰাতি যদি যিহেতু আ তোমাৰ নটা দছটামানত ভাত - চাত খাই খি শুলে মানে ৰাতিপুৱা উঠিব পাৰি। আৰু শুতে শুতে বাৰটা এ টা বাজি যায় ৰাতিপুৱা কেনেকে উঠিম কোৱাচোন? নিন্দাওটো খটি কৰিব নোৱাৰি ন। নিজৰ শৰীৰৰ কাৰণে বেয়া নিদে আৰু টোপনিও আমাৰ কাৰণে ইম্পৰ্টেণ্ট হয় না। সেইকাৰণে আ মানে মৰ্ণিংটো কৰা নাই মৰ্ণিং অ আৰু ইভিনিঙে কৰিম, ইভিনিংতো একো প্ৰব্লেম নাহে বাৰু ইভিনিংটো কৰিব পাৰি। অ বহুত দিন হ'ল মানে মই ৰাণিং কৰাই নাই মানে ৰানিং কৰিলে মানে মোৰ ভৰিবোৰ, লেগবোৰ চেচ হৈ যাব, মই খোজ কাঢ়িব নোৱাৰিম চাগে।
হয় নি?
সেইকাৰণে ক অলপ কম কমকে ষ্টাৰ্ট কৰিব লাগিব উহু।
অ অ ঠিকে আছে সেনেকাটো মোৰতো এনেকা আপোনাৰ উল্টাটোয়ে মোৰ মানে ৰাতি ও টাইমটোয়ে মিলে কিয়বা ৰাতিপুৱা টাইমত কোনো একো ভেজাল নাথাকে মানে ধৰি লওক কোনো মানে ধৰি লওক কাৰোবাৰ কিবা হয় বা ক'তবা যাব লাগা হয় সেইগিলাক নাথাকে, ত ৰাতিপুৱা টাইমটো মোৰ কাৰণে ভাল। কিন্তু গধূলি টাইমত কেনেকা হয়? গধূলি টাইমত মই ধৰি লওক কিবা এটা কাম আহি গ'ল এতিয়া হঠাৎ কাম আহি গ'ল এতিয়া ধৰ আপোনাৰ কথা পাতি আছো এতিয়া হঠাৎ এটা কাম আহি গ'ল। এতিয়া দৌৰিব লগা হ'ল।
উম সেইটোৱে আৰু সেইটোত হয়। সেইকাৰণে মই ভাবিছো মইতো ইভিনিং ৱাৰকে কৰিব লাগিব, মৰ্ণিং ৱকটো নোৱাৰিম। ডে মৰ্ণিং টো মানে বহুত কষ্ট হৈ যায় ৰাতিপুৱা উঠাটো কষ্ট হৈ যাব আৰু তাৰ পিছত আৰু ইভিনিংটো মোৰ সময় পাও আৰু মানে ৱৰ্কত তুমি যেতিয়া ৰাতিপুৱা মৰ্ণিং দৌৰা তুমি কি আ সুজটো কি স্পট সুজ পিন্ধিকে দাওৰা নে বেলেগ কিবা? উম তুমি কিহৰ বেছিকে ভাল পোৱা স্পৰ্টচৰ সুজটো। কি কোম্পানীৰ বেছিকে ভাল পোৱা?
মই বেছিভাগতো, মোৰ বেছিভাগটো মই নৰ্মেলে পিন্ধো কিন্তু মই এটা কিনছিলো এটা, এ বহুত আগতে কিনিছিলো। ত' আপোনাৰ এডিডাছৰ আছিলে, এডিডাছৰ আছিলে। সেইটো নতুন সেইটো মই কিমান দি কিনিছিলো? পাঁচ হাজাৰ না কিমান দি কিনিছিলো, সেইটো মোক মামাই গিফ্ট দিছিলে। তেতিয়া মানে অলপ দৌৰা-দৌৰি কৰি, তেতিয়া সৰুতে জয়নিং কৰা কৰিছিলো ন। তাৰ পিছত মাজতে বাদ দিলো, তিনি বছৰ মান বাদ দিলো। মানে অলপ আলচিয়ামী লাগি গল, আলচিয়ামী আৰু নোৱাৰা হৈ গলো।
ফিডবেক কোম্পানীৰ নাম শুনিছেনে, ফিডবেক?
ফিডবেক অ ফিডবেক কম্পানীৰ নাম শুনিছো।
চুচ চোৱা, মই তাৰ তাৰ পিন্ধো আ তাৰ পিন্ধো অ।
তমানটো নৰ্মেল কম্পানীৰে সেইটো নৰ্মেল ফেঞ্চি ব ফেঞ্চি কিনি লৈ আহিছো বেছি নহয়, সাতশ।
অ সাতশ টকা তোমাৰ যদি সাতশ, আঠশ টকাৰো কিনা ন ভাল চলে দু মাহছ চাৰিশ, তিনিশ টকাৰ কিনা নাই এইটো ফাটি যায়। মই একবাৰ চাৰিশ টকা লৈছিলো যোচ, এই তলৰ পৰা ফা ফাতি গৈছে, আকৌ একবাৰ বাৰশ টকা লৈছিলো মানে সেইটো দৌৰিলো - নহয় মানে সেইটো তলৰটো পুৰা প্লেন হৈ গৈছে, তাকো ভালকে দৌৰিব পাৰি মানে যোছ- তো মানে একো হোৱা নাই। আচ্ছা', তুমি- মানে বস্তুটো মানে অলপ প্ৰাইচ দি কিনি ল'লে মানে অলপ লং- লাষ্টিং হয়, মানে সেইকাৰণে ভাল লাগে।
এ- মই সেইটো কাৰণে মই সাতশ টকীয়াটো লৈছো, মই এটা পাইছিলো পাঁচশ টকীয়া মই কৈছো নালাগে। অলপ, অলপমান প্ৰাইজ-প্ৰাইজটো চাই কেনে লৈছো। আৰু হেনেও এইটো কৈ আছিল ন' মোক কিমান- নশ, নশ কৈ আছিলে, নশ নহয়, আঠশ কৈ আছিলে।
অ', বাৰ্গেনিংটো কৰি পোৱা নাই। বাৰ্গেনিং নকৰিলে মানে, নকৰিলে মানে আজিকালি মানুহে লুটি লয়।
বাৰ্গেনিং কৰিব পাৰো, কিন্তু এই ভাল ভাল কোম্পানীৰ লগত বাৰ্গেনিং কৰিব নোৱাৰে। ভাল-ভাল কোম্পানী, সিহঁতৰ ডাইৰেক তাহঁতে যোনটো ৰেটত বিক্ৰী কৰি আছে মানে সেইটোত মানে ইম্পৰ্ট হয় ন'। সিহঁতৰ বাহিৰৰ কোম্পানী, কোৱালিটি দিয়ে প্লাছ- সেইটোয়ে, প্লাছ আপোনাৰ ইম্পৰ্ট হয় ন' ইম্পৰ্ট মাৰিলে মানে- ইম্পৰ্ট মাৰ্গিলা ৰেটটো বাৰহি যায়, কিয় আমাৰ, আমাৰ যোনটো টেক্স কাটি আছে, আমাৰ- টেক্সটো ওঠৰ পাৰ্চেন্ট টেক্স কাটি আছে না' আপোনাৰ বাহিৰৰ পৰা আহা। বাহিৰৰ পৰা- যি আহিব আপোনাৰ ধৰ লওঁক গাড়ী-গাড়ী আপোনাৰ টুৱেণ্টি এইট কৰি টেক্স কাটি আছে। মানে ধৰি লওঁক টুৱেণ্টি এইট পাৰ্চেন্ট টেক্স গাড়ী আপোনাৰ। আৰু এইফালে চুৰ- আৰু ভেৰিবে- যিমান ভেৰিফিকেশচন চব মিলাই কেনে আপোনাৰ চুত প-পোন্ধ কৰি আৰু- প্লাছ আপোনাৰ ভেৰিফিকেশন কৰি কিনে ধৰি লওঁক আপোনাৰ বিছে পৰি যায়। পাঁচ এক্সট্ৰা প্লাছ কৰি-
এইটোতো হয়, মানে তোমাৰ এনেই তোমাৰ একদম ব্ৰেণ্ডেড বস্তু বা চুজ কি আছে তোমাৰ?
ব্ৰেণ্ডেড বস্তু মোৰ আছে এটা নাইকি।
নাইকি, অঁ', মোৰো আছে, আৰু-আৰু, আৰু এটা আছে।
ঠিকে আছে। এইটো ত' আপোনাৰ কালাৰিং হয় না' কালাৰিং এ ফৰ্চ আছে এফৰ্ ওৱান। এইটো অলপ কা-কালাৰিং টাইপ, আপোনাৰ তা'তে ৰেড আছে, হোৱাইট আছে। অলপমান মানে কা-ক্ৰানঞ্চি টাইপ আৰু।
এইটো কি, উম' কি হয় তোমাৰ?
এইটো মই হেৰী পৰা কিনিছো কি
নহয়, কি হয় কাপ জুত-চুজ হয় না' তোমাৰ কি কি বস্তু? অ', ম-মোৰ নাইকিৰ এটা, জেকেট আছে। জেকেট আছে মোৰ নাইকিৰ, আৰু এটা জৰ্ডনৰ শুজ আছে ফাৰ্ষ্ কপি।
হয় নেকি। মোৰ-মোৰ- নাইকীৰ টি চাৰ্ট আছে, নাইকিৰ টি চাৰ্ট, এইটো আপোনাৰ ভাল কোৱালিটিৰে। নতুন-নতুন ওলাইছিলে জাষ্ট। এইটোৰ প্ৰথম ফালে
তাৰপিছত পিছত ভালকে কথা পাতিম দেই হাঁহৰ বিষয়ে। দিয়া-দিয়া, থৈছো দিয়া, ধন্যবাদ।
দিয়ক।